এয়া ঘৰতে আছো তই?
মই কামৰ পৰা - ভালে নহয় মানে কেম্পলৈ আহিছো।
অঁ, অঁ। তাৰপা ভাত খালি নে? অঁ। হেৰি সেইটো কি, অঁ হেৰি ঘৰৰ হ'ল।
অঁ। অঁ বাকী।
কি হব, বাকী ৰোৱা হৈ আছে।
ৰাতি হৈছিলে কৈছিলি, কি হৈছিলে কলি?
অঁ এ গাটো, গাটো বেয়া লাগিছিলে সেইটোৱে।
কি হৈছে কিনো?
এ গৰমৰ কাৰণে নিকি।
অহ অহ অ' সেয়েহে।
ৰ'দটোও বেছি যে।
কা কি কৈছ? হেল্লৌ' অঁ'
হেল্লৌ' মণি পিহীহত আহিব বৌ মণি পিহীহত আহিব বৌ সকামলে। মণি পিহীহত আহিব বৌ সকামলে। তাকে পইচা দিছিলে মই সেইটোকে চাও কৈছিলো। সেই তোটো একাউন্টত- সে এ ট্ৰাঞ্চফাৰ কৰি দিব কৈছে।
কেতিয়াৰে সকাম।
তোমা ত্ৰিশ তাৰিখে সকা- সাত সাতাইশ তাৰিখে খুৰীয়ে মনি পেহীয়ে আহিব। নহ'লে ফুৰি কিবা প্ৰব্লেম এটা হোৱা কথা আছে সাতাইছ তাৰিখে যদি প্ৰব্লেমটো- নহলে তাৰিখ আহিব নালাগে নহলে পচিশ তাৰিখে আহিব নহ'লে সাতাইছ তাৰিখে আহিব।
আকৌ এক তাৰিখে গৈ এক তাৰিখপা এক তাৰিখপা কলেজ স্কুল খুলিব না।
উম উম'
বাকি ভাত পানী খালি।
তা উম খালো খালো, তই।
ময় খাবলৈ আহিছোহে বোলো ক'লোৱেছোন নাইখোৱা বোলি।
অঁ বহুত দূৰ আহিব লাগে নি তাৰপা। অঁ'
এক কিলোমিটা।
অঁ'
কি কৈছ?
তোতলা ই নহয় কাক টোতলাই হেল্ল'। থাকিব মোক আহি-
থাকি ল'ব নে?
সিহঁতি-
উম'
তাৰ আগতে কৈছা আও মানে এনেকে তেনেকে কথাটো সঁচা। কৈছে কথা এটা সুধিছ শুনিছো হয় লাকা। হেল্লৌ'
অঁ শুনি আছো।
হেল্লৌ'
অ' মানে মো মোৰ মানে নেটৱৰ্কতটো ধুনীয়াই চলি আছে। ন নেটৱৰ্কতটো ধুনীয়াকে চলি আছে কিন্তু মানে মাতটো মাজে মাজে অকমান অকমান ৰখি যায় এনেই শুনিছো বাৰু।
টুটু দাই মোক সুধিছে যে সেই এইটো কি বুলি কয় কথা এটা শুনিছো হয় কি।
অ'।
তাৰ পৰা তাৰ পৰা মই কি কথা তাৰ পৰা কৈছে এনেকুৱা এনেকুৱা কথা মই বোলো তোমাক কোনে ক'লে কৈছে আৰু।
উম।
অ', অ', বুলি কৈছে উম, তোক হে দিব বোলাক সি। বাকী তোকহে সুধিব বোলে। ৰাতি ফোন কৰিম বুলিছে, ৰাতি ফোন কৰিম বুলি কৈছে।
উম।
এ আব্বা হেৰি এইটো কি কয় অ', ক।
ৰাতুলৰ পৰা আইডিটো ল'লো।
অ'।
আজি ঘৰত গৈ কৰিবগে লাগিব। ঘৰত গৈ কৰিবগৈ লাগিব। আজি ৰাতিটো ঘৰতে থাকিম কাইলৈ ৰাতিটো ঘৰতে থাকিম না।
কাইলৈ নাই কাম নহয় নে কি?
কৰি আছো তোক ক'লৈ যাম।
উম।
এটা আছে
কি?
পুখুৰী এটা আছে জোগাৰ এটা মাৰি ল'বগে লাগিব বোলো।
অ', অ'।
দহটা বজাতে কালি ৰাতি কালি হেৰিয়ে ফোন কৰিছে।
উম।
ৰাতি তাৰপৰা
অ'।
অ', অ', কে নাথাকিবি অকল কোনে কৈছে গম পাইছ নাই ক।
গম পাইছো।
কোনে কৈছে বাৰু কচোন?
মণি পেহী অ' নহয় এই দীপ্তি।
অ', বিৰেণ দাই কৈছে কেলে ক'লে গম পাইছ নে নাই? মই ভাইটিৰ বাৰ্থডেত কেক চেকো আনি দিলো না তাৰপৰা ফোন চোনো লোৱা গম পালে মানে গম পাল নহয় সি পইচা পাতি কেইটামান পালে সেইটো কাৰণে। কৈছে বোলে তাত থাকি এইবিলাক খাব লৈছ কিবা লৈছে। মোক কালি মণি পেহীয়ে এঘাৰটা বজাত ফোন কৰিছে মই খঙতে শুই থাকিলো কালি সেইকাৰণে। পঞ্চল্লিশ মিনিট মোক কৈছে, মইয়ো বেয়া মোকে শুনাই কৈছে মই তোকে বিশ্বাস কৰিছোঁ এহঁতক মই বিশ্বাস নকৰো ফতকে। হ'লেও মানে এইবিলাক লগত কামত মানুহ আছে ডাঙৰ ডাঙৰ মানুহ আছে টুটু মাহঁত আছে বেয়া লাগে না।
অহ তাপা?
তাপা কি আৰু মই কৈছো হয়নে নহয়। নাই নাই পেহী সৰু পেহীয়ে মোক বেয়াকৈ নকয়। কৈছে গম পাবলৈ হলে মূৰতো ভাঙিম বুলি কৈছে সেইটো আৰু একো চিৰিয়েছ কথা
উম।
ভাত চাট খালি?
ভাত খালো অ, এই বিচনাতে পৰি আছো ইমান গৰম উঠি যায়।
আকৌ যাবিনে পঠালে কি নো?
কাৰ তাকে যাম যাব লগা যাব লাগিব লগাটো যাব লাগিব আকৌ।
উম অ ময়ো আঢ়ৈটা তিনিটা মান বজাত আহো। অ কামলৈ আহিমে অকণমান ঠাণ্ডা পৰিলে এটা বাজিছে আৰু ভাত চাত খামগে এতিয়া।
উম উম। জানো গা টানে নেটানে নাজানো।
যি আটৰ ক, এই পিজি পা কি পাতে?
চাৰ
পি জি কথা কাটিলে
এ চাইছো চোৱাটো বাকীবোৰ চবৰে এতিয়া ফুল হ'ল যে এতিয়া নাথাকে মানে তোৰ জুলাই জুলাই নোসোমোৱা আগতে চববোৰ এনেকে বুকিং হৈ যায় যে বিচাৰি মেলি
ত তই সেইটো পি জি তে চেঞ্জ কৰা আকৌ
সেইটো নোৱাৰি ওপৰত। তলৰ চব হেৰি এজনী এজনীয়া ৰুম এৰা দুজনীয়া ৰুম দুজনীয়া ৰুমতো পাঁচ হাজাৰ পাঁচ মানে কিমান? তাৰপিছত তলৰ এজনীয়া ৰোমৰ পাঁচ হেজাৰ পা তলৰ এজনীয়া ৰুমত পাঁচ হাজাৰ পাঁচশ তাৰপিছত দুজনীয়া ৰুমতটো পাঁচ হাজাৰ।
উম।
তাৰ পিছত আ আমাৰ ওপৰৰ মানে তোৰ প্ৰায়বিলাক ছোৱালী নগ'লে তোৰ চাৰি বছৰৰ কৰিব যে এ তিয়া।
উম।
সেইটো কাৰণে মানে এতিয়া কি কৰিলে তোৰ
উম। আৰু ন কলেজ খুলিবলৈ এতিয়াও এসপ্তাহ আছে।
তাকে নহ'লে ঘৰৰ পা অহা যোৱা কৰিব লাগিব আৰু তেতিয়া।
হুম?
নহ'লে ঘৰ পা অহা যোৱা কৰিব লাগিব বোলো আৰু তেতিয়া, শুনিছ নাই?
যি যি ভাল দেখা তাতে বৰমা কিবা নহয় কিবা এটা ব্যৱস্থা কৰি দিবই।
বৰমাহঁত না বৰমাক ক'লে কিবা এটা ব্যৱস্থা কৰি দিব বৰমাহঁতে।
বেলেগকে একো ব্যৱস্থা কৰিব নোৱাৰি এতিয়া কাৰণ থকা ল'ৰা ছোৱালী বোৰকতো উলিয়াই টো হেই কৰি দিব নোৱাৰে ন।
তই পাতি চা পাতি চোৱা পিছতহে গম পাবি হয় নহয় হ'ব নে।
উম! পতাটো পাতিছোৱে বেলেগকে আৰু একো কৰি দিব নোৱাৰে সেইটো পতাটো পাতিছো বোলো বেলেগ। তেওঁ একো কৰি দিব নোৱাৰে সেইটো নিজে কৈছে আৰু হয়ো সেইটো বেলেগে কৰি দিব নোৱাৰেও। কাৰণ তই বেলেগ নতুন ছোৱালী হোৱা হ'লে বেলেগ কথা আছিলে।
কাৰ লগত পাতিছিলি।
হা
কাৰ লগত পাতিছিলি কাৰ লগত পাতিছিলি।
বৰমাৰ।
ফোনত।
অ মই আজি আকৌ ৰাতি পাতিব লাগিব।
তই পাতিছা কি কয় স্বাস্থ্যই স্বাস্থ্যই। পাৰ দি জনাবিচোন কি কয়। কালি
তাকে পাতিবা আকৌ পাতিব লাগিব।
তই পাতিবি পাতি মোক জনাবি।
উম উম
মইয়ো কালিৰ পৰীক্ষাটো দি লওঁগে। পৰীক্ষা মানে এক্সটাৰ্নেল আহিব বোলে কাইলে। এক্সটাৰ্নেল আহিব বোলে।
অ অ
উম দে হ'ব।
কি এক্সটাৰ্নেল মানে ভাই ভা ভাই ভা ভাইভা হ'ব চাগে।
অ ভাই এ কে নম্বৰত পয় বা বাইশ তাৰিখে মাতিছে আমা হি। হি বা কেতিয়া দিব বা, দে হ'ব মই গা ধো।
হ'ব দে।